হেল্ল'
শুনিছা? অ অ।
উ কি কৰিছা?
ওলাই যাবলৈ লৈছিলো তো।
অ', কবালৈ ফুৰি ফুৰিবলৈ যোৱা।
আজি বন্ধ যায় স্কুলবোৰ।
অ সেইকাৰণে সোনকালে কৰিছা।
সোনকালে কৰি আহোগৈ বুলি
অ
নহ'লে যে মানে গোটেই দে এইকেইদিন ম হেৰিয়ে হয় বহুত হৈ যায়।
উম
সেইকাৰণে, তুমি ভাত খালা? নাই নাই খোৱা নাই ৰবা, নাই নাই।
উ উ
খালি নেটৱৰ্ক ইমান বেয়া আছিলে মোৰ। হৈছে ৰ'বা চোন। অ
কালি অলপ চাৰ্ভাৰো ডউন প্ৰব্লেম আছিলে নেকি?
অ হৈ চাগে।
তানে কালি বহুতৰে হৈছে।
উম, মানে হেৰি এই কেতিয়াবা জিৰৰ হাও প্ৰব্লেম দিয়েও। যিমানে ফাইভ জি দেখাই নাথাকক প্ৰব্লেম দি দিয়ে। কিছুমান মান জেগাত। আজি ৰ'দডাল ইমান কেট কেটাকে দিছে।
অ বহুত গৰম, আজি আকৌ আমাৰ বন্ধ। ধ কলেজ।
মৰমৰ কাৰণে বন্ধ চাগে ন।
অ অ।
অ, স্কুলবোৰো বন্ধ গভমেণ্ট বন্ধই দিছে আজি। প্ৰাইভেটো কিছুমান স্কুল বন্ধ দিছে।
আমাৰ এনে নাথাকে বন্ধ জানো এইবাৰ চাগে মেমহঁতৰো আহিব মন নাছিলে নেকি?
দে এদিন ৰেষ্ট পাইচা।
অ, হয় বাৰু আকৌ পৰহিলে কাইলেও সাত ক্লাছে আছে।
পৰহিলেও বন্ধয়ে।
অ, পৰশিলেও বন্দ।
ভালে পাইচা দিয়া তেন্তে বন্দকেইটা। মিলাই কিনে দিছো কালিও যদি বন্ধ দিলে হয় হাফ ক্লাছ হোৱাতকে
আমাৰ সেনেকুৱা আগতে হেন্দিকত হওঁতে ছাৰহঁতে কয় আৰু দুটা ক্লাছ আছে গ্ৰুপৰাকে সুধিল ল'আহিবি নে তহঁতে?
অহ',
ক নাযাও ঠিক আছে হব নাহ যদি কোনো নাহিবি।
অহ',
কিছুুমান আছে ন' অকল এটা বা দুটা গুচি যায় তাক ক্লাছ কৰাব বেয়াও পায়।
অ,
বলে আৰু গোটেই গেইটা গলে ভাল হয়। ওচৰত থকা কেইটাৰ কথা নাই আমি ঘৰৰ মেক্সিমাম দূৰৰে আছিলো।
হয় দূৰৰ খিনি অলপ দিগদাৰ হয়টো।
আৰু আমাৰ ডিপাৰ্টমেণ্টৰ আমাৰ গুৱাহাটীৰ লোকেল বেছি আছিল। বেলেগৰ পৰা স ক'ম আছিলে। তোমাৰ বায়' ডিপাৰ্টমেণ্টৰ অসমীয়া?
অহ, অসমীয়াই।
উম, কিন্তু মই কেৱল বাতকে চিনিয়ৰ হ'ম মই টুৱেণ্টি টুতে ওলোৱা।
অহ, অ।
টাই চাগে টুৱেণ্টি টু মানত গৈছেহে নেকি? তাই কেতিয়া পাচ আউট?
তাই তাই দুবছৰ হ'লে পাচ আউটচ হোৱা। তাইমানে এবছৰ হৈ পাৰ হ'ল।
অ, তেতিয়াহ'লে
তাই চাগে চৌ চৌবিশ মানত পাছ আউট হৈছে।
অ', তাই তেতিয়াহ'লে চাগে টুৱেন্টি ওৱান মানত গৈছিল নেকি? টুৱেন্টি টুত হয়তো আমিও ওলাইছো সিহঁতে সোমাইছে।
উম', উম।
তেনেকুৱাও হ'ব পাৰে। উম, যাও আৰু। আৰু হেৰি কৰা যে, মানে উম, আমি ওলাইছো ধৰা ছেপটেম্বৰ মানত ছেপ্তেম্বৰত ৰিজাল্ট দি ছে আমি জুন মানতে ওভালে কিন্তু ইহতে ধৰা আগ মনতহে গ'ল ক্লাছত সেইকাৰণে আমি নাই পোৱালগ নতম খেলে আমি আমি জুনৰ পিছত যোৱাই নাই দিয়া একদম একেবাৰে ৰিজাল্ট আনিব। যেতিয়া ভা দিছে মাৰ্কশ্বিট দিছিলে তেতিয়াহে গৈছো আৰু তুমি আজি পিছে কৰ'বাত যাবা নে ওলাই
নাই আজি কোনোলাজ নহয়ি কাইলে আমাৰ তাৰে। বাা এজনী মানে ইয়াত একজাম দিব আহিব এ এইমচৰ বি এছ চি। চিঙৰ এক্সাম হ'ব।
অ'।
আমাৰ ওচৰতে ইয়াৰ পৰা চাগে দহ মিনিট মানৰ দূৰত আৰু।
হম হম।
তাৰ ওচৰলৈহে কাইলৈ মই ক্লাছৰ পৰা মানে প্ৰথম ক্লাছ কৰি লম। তাই এটা বতাৰ পৰা একদাম আছে নেকি মই গাম
অ অ
মানে তাইক থবলৈ আহ যোনজনী আহিব ন তাইও মোৰ লগত ভাল এ তয়ও মোক কৈছে তুমি আহাচোন। কাৰণ তাই এক্জাম দিলে এতিয়া ইটো অকলে অকলে থাকিব লাগিব।
আহ আহ এক্জাম ক'ত হ'ব।
হ এই কুঁহি কুছি যে
অ', অ'।
পুহি কুছি ক'ত হ'ব জানো পুহি কুছি বুলি আছে বোলে চেণ্টাৰ।
কুহি কুছি নে কাহি কুছি।
অ কাহ কুছেিয় বা কাহ কুছেিয় অ
কাহ কুছি টো লখ্মৰৰ সটো চাইডত আছে চাগে
নহয় কহি গুছি এফালে আছে
অ', অ' হেৰি কিন্তু আহ কি আছিল। অ' সিফালে আছে দিয়া।
উম।
ঠিকে আছে।
তেতিয়া মই।
পালি চবৰে একেলগে হ'ব চাগে বিছি নাৰিঙৰ এণ্ট্ৰেন্স পোৰ ন।
তাৰানে এনে বি এছ চি নাৰছিঙৰ এন্ট্ৰেন্ঞ্চ হৈ গল কিন্তু বেলেগকে হয় এইমছৰ এক্জাম চব বেলেগ নহয়।
অ', অ', অ' এ বিলাকে হয় বাকীটো শংকৰদেৱে পাতে।
অ' বাকী শংকৰদেৱে পাতে।
উম।
এইমচত পাবলৈও টান উম।
এইমছ আৰু জে এম চিত ধৰা পালে লাভ।
অ'।
এমইচৰ হষ্টেল ফিজ কিমান জানা?
কিমান?
চৈধ্য টকা নে
বা আৰু জি এম চিৰ
জি এম চি টো বেছি নহয় সিহঁতৰো তাৰমানে যোনখিনি গমেন্ট ন। সেইখিনি চবৰে একে বেলেগ গভমেন্ট কলেজৰ নিচিনাই। সিহতৰ বেছি নপৰে গৈ। এয়াতো চাগে বছৰেকত চাগে তিনি চাৰি হাজাৰ মান খৰচ হয় নেকি।
অ' হ'ব পাৰে।
তাৰমানে নিজৰ খৰচ খিনি বেলেগকে থাকে কিন্তু কলেজৰ পৰা বেছি পইচা নলয়।
অহ।
আৰু এইমছত জানা তাত যে পুৰা এটা এটা চিংগল ৰুম দিয়ে। আৰু তোমানে চব কোৱালিটি বহুত ভাল ইমান ধুনীয়া চফা চিকচিকীয়া ৰুম। তাৰপ স খানাও বহুত ধুনীয়া।
সেই হিচাপত সেইকাৰণে চাগে সেইকেইটা ধৰ পুৰা মেৰিত থাকাই যায় আৰু যেনেকে মেডিকেল লাইন ধৰা জি এম চিিত বা এমছত পোৱা গীত একদম টপ মষ্ট থাকে আৰু
সতিয়লে ম বহুত বেছি হ'ব লাগিব। এইমছৰ পকে সাধণ সাধাৰণতে নাপায়েই।
উম এইমচত এইমচত পোৱা মানে বহুত কয় কিন্তু। ট্ৰাইবেল কৰে পায়ে নেকি চাবা।
অ' বেছিকে বেছিকে ট্ৰাই সিমান মানুহে পায়, সেইটো কথা হয় কিন্তু।
অহ মই আমি চাবাচোন এমচৰ ভিতৰত গ'লত তুমি ট্ৰাইবেল নাৰ্চছ বেছি পাবা আৰু সিহঁতৰ জানো কিয় বেলেগে ট্ৰেইনিং মানে সিহঁতে বেজি দিলে কাচোন মানে একো গমো নাপায়। সিহঁতৰ হাতীখন ইমানেই চফট থাকে। ন কাৰ ন য মানিতও পঢ়ে আতে।
অহ'।
মেক্সিমাম। আচলতে দিব নালাগে জানা, আমাৰ উম যিখিনি ধৰা লোকেল। অসমীয়া হওঁক সেই এইবোৰক দিব লাগে, কাৰণ সিহঁতে অসমীয়াও ক'ব নাজানে হিন্দী বা ইংলিছতহে
তে। আৰু খেতি অসমৰে হয় আমাৰ এতিয়া ট্ৰাইবেল আছে কাৰ্বি আংলং সেইটোতো অসমত অসমতে পৰে, তথাপিতো সিহঁতে ভালকে অসমীয়া নাজানে।
নাজানে অহ। সেনেকুৱা নাজানিলে এতিয়া চা, ধৰা পেচেণ্ট চব পেচেণ্টেটো হিন্দী নাজানে ন। ইংলিছততো বাদেই দিলো, চব পেচেণ্টৈ হিন্দীও নাজা সেই হিচাপত মানে সেয়া কৰিব লাগে।
কিন্তু আমাৰ লগৰ আছে আমাৰ লগৰ যোনখিনি ট্ৰাইবেল আছে ন। সিহঁতে বাৰু পঢ়াত চুকা হা, কিন্তু সিহঁতে প্ৰেক্টিকেলৰ নাজানেই। প্ৰেক্টিকেলৰ ক্ষেত্ৰতকে আমি বেছি জানোঁ।
সিহঁতে চাগে থিয়ৰী ক্ৰিটিকেলী মানে পাৰে, বাট প্ৰেক্টিকেল নোৱাৰে।
সেইটোয়ে আৰু কেইজনীমান আছেতো তাৰমানে মেমহতে সিহঁতক বহুত মানে চোকা বুলি ভাবে। তাহাঁতি মানে নাম্বাৰ বেছি পায়। কিন্তু সিহঁতি মানে বহুত বেছি নকল কৰে।
অহ'। সেইটোৱে। মানে এনেকাে নকল কৰি আৰু মাস্ক ল'লে কি হ'ব হয়নে।
অহ' সেইটোৱে এতিয়া তাৰ মানে হস্পিতালত ডিউটি কৰিব যাওঁ যে। আমাক মানে সুধিব, মানে যোনটো মানে কমন কমন মেডিচিন চবিতটো জানেই ন তাৰমানে কোনটো কোনটো। ৰ'দত দিয়া হয়, কোনটোক কেনেকে দিয়া হয়। কোনটো কিহৰ মেডিচিন সিহঁতি মানে আমাক সেইটোও মানে সুধিব লগা হয়।
অহ'। আৰু সিহঁতে মানে, অহ।